হেল্ল', নমস্কাৰ।
নমস্কাৰ, নমস্কাৰ।
আ আপোনাৰ যিটো মানে, এইকেইদিন ধান চান ঠিকে আছে না?
হয় হয় আছো, ভালে আছো।
আপুনি, ভাত খালি না নাই?
এতিয়ালৈ খোৱা নাই বাৰু, এতিয়া বনাব লৈছে। আপুনি খালে নে?
মই পুৱাতে খালোঁ আৰু, আ নিজৰ যিখিনি খাবলগীয়া খাদ্য, খাই দিলো মই পুৱাতে। উম, এতিয়া। মেইন কথাটো হ'ল মানে মই আপোনা লগত কেট কেইটামান মানে বিষয়ৰ ওপৰত মানে আলোচনা কৰিম বুলি ভাবিছো আপুনি চাগে ফ্ৰী আছে ন
হয় হয় নিশ্চয়
আহ যিটো মানে আহ মানে অ হয় আমাৰ যিটো মানে চব মানুহকেইটাই মানে ফুৰিবলে যায় ন
হয় হয় হয়
আহ ফুৰিবলে গেলী মানে কিছুমান বহুত জাগা থাকে এ সেইবিলাক কোনটো জেগাত কি কোনটো কি জোগাত মানে গেলি আমাৰ লাভ বা লচ হয় সেইটোৰ বিষয়ৰ ওপৰত আপুনি অলপ কৈ দিব পাৰিব না। হয়।
হয়, হয়, হয় নিশ্চয়। আপু সুধিব বিচাৰি মানে ভ্ৰমণ ভ্ৰমণ কৰোতে আমি মানে কোনবিলাক বিষয়ৰ ওপৰত বেছি গুৰুত্ব দিব লাগে হয় ন। মানে কোনবিলাক বেছি বস্তম প্ৰফাৰ কৰো হয়। হয় হয় মই মই ভ্ৰমণ কৰি খুব ভালেই পাওঁ মানে মই নিজেও ভ্ৰমণ কৰোঁ। ভ্ৰমণ কৰোতে মানে বহুতেই নিজৰ নিজৰ বিষয়ৰ ওপৰত গুৰুত্ব দিয়ে কিছুমানে ধৰি লওক তীৰ্থ যাত্ৰাত যায় তীৰ্থ মানে ভগৱানৰ যিটো মন্দিৰ ন্দ থাকে সেইবিলাকত যায় কিছুমানে মানে পৰিৱেশৰ লগত অঁ পৰিৱেশনৰ লগত জড়িত জেগ বিলাকত যাই ভাল পায় যেনেকে এনভাইৰমেন্টেল টুৰিজম বুলি যিবিলাক কয় মান ধুনীয়া ঠাই যাবলৈ চাবলৈ যায় গছ গছনি পাহাৰ, নদী, বিল এইবিলাক থকা ঠাইলৈ যায়। কিছুমানে আৰু কিছুমানে এডভেঞ্চাৰছ মানে এডভেঞ্চাৰছ মানে কিছুমান দুঃসাহসিক কিছুমান ধৰি লওঁক অ ৰ চিৰে কিছুমানে যে জপিয়াই দিয়ে পাহাৰৰ পৰা মানে তেনেকুৱা ধৰণৰ মানে দুঃসাহসিক যিবিলাক হেৰি থাকে ভ্ৰমণ থাকে সেইবিলাকক এডভেঞ্চাৰছ টুৰিজম বুলি কয়, তাৰ বাহিৰেও আৰু বহুতো টুৰিজম আছে মানে ভ্ৰমণ। হয় বহুত কিছুমানে ধৰি লওক অভয়াৰণ্য মানে তেনেকে কাজিৰঙা এইবিলাক চাবলে যায় আৰু কিছুমানে বহুতো বেলেগ- বেলেগ ধৰণৰ। আৰু কিছুমানে নতুন জেগা - তেগা চাবলৈ যায়। অ' মই বেছিকে কবলৈ গলে, হেৰিটো কি বুলি কয় যিটো পৰিৱেশৰ লগত জড়িত বা এনভাইৰমেণ্টেল টুৰিজম। সেইটো মই বেছি প্ৰিফাৰ কৰো মানে মই ভাল পাওঁ ফুৰিবলৈ। ধৰি লওক নতুন- নতুন জেগাত যাবলৈ। ঘুৰিবলে ফুৰিবলে মানে ভাল এটা পৰিৱেশ চাবলে মোৰ বহুত মানে সৰুৰ পৰাই ভাল লাগে। ধৰি লওক বিল, পুখুৰী নদ নদী, পাহাৰ আদি থকা বিলাক মোক খুবেই ভাল লাগে আৰু মই সেইবিলাক জেগাত ফুৰিবলৈ গৈ ভাল পাওঁ।
হয়।
আপুনি এনেই সেই কেনেকুৱা ধৰণৰ হে ভ্ৰমণ কৰি ভাল পায় মানে কেনেকুৱা ধৰণৰ টুৰিজম
আহ - আহ মইতো। অ, এতিয়া বেছি মানে ভ্ৰমণ কৰিব প নাই এতিালৈকে অলপ চলপ পালো। আহ, মই যিটো নেকি মানে। প্ৰাকৃতিক মানে প্ৰাকৃতিকৰৰ লগত জড়িত আছে। এ - এনেকুৱা জোগাত মানে স কেনে বহুত ভাল পাও আৰু তাতে বহুত মানে আহ, চিনাৰি দেখা পায় তাতে যাই কিনে বহুত তাতে বুত মান। যদি পাহাৰ কিবা কিবি দেখা পায় ইয়াৰ কাৰণে মানে নিজৰ মনটোও ভাল লাগে। একদম এ সেনেকুৱা মানে হয় - হয় মই এ -এতিয়ালৈকে বৰ্তমান মই টাউন এৰিয়াত ভ্ৰমণ কৰি পাইছো। টাউনৰি যেনেকে মানে শিললং গুৱাহাটী বা যখত টাউন এৰিয়া ককৰাঝাৰ আমাৰ ইয়াতে আছে গুৱাহাটী ওচৰতে। গুৱাহাটীত যাই পাইছো গুৱাহাটী টাউন এৰিয়া আৰু অ, হয়। গুৱাহাটীত বহুত দীপৰ বিল আছে আৰু তাতে বহুত খিনি এ চাবলগীয়া বহুত ভাল - ভাল জোগা আছে। তাতে মই কেইটামান জোগা চালো মানে ইমান সহজ নহয় যে মানে তাতে যাই কেনে গট গোটেই খিনি জোগাতো মানে চাব পাৰিমেই। টো মানে ইমান সহজ কথা নহয় আৰু হয় মানে গোটেই খিনি চাব লাগিলে মানে বহুতবাৰ যাব লাগিব। আৰু সময়ো থাকিব লাগিব তাতে যাই খিনি মই জু আহ, যত মানে জীৱ জন্তু দেখা পায়। চিৰিয়াখানা তাতে মই যাই পাইছো তাতে বহুত এটা মানে জীৱ জন্তু জংঘলৰ পৰা আনি কিনে থোৱা জীৱ জন্তু দেখা পাইছো। আহ, বশ দেখা পাইছো আহ বান্দৰ দেখা পাইছো। গৰিয়াল দেখা পাইছো আৰু বহুত কেইটামান ধৰণৰ মানে জীৱ জন্তু দেখা পাইছো তাতে যাই কিনে আৰু এটা মানে আহ, এ- এডুকেশ্যনৰ লগত জড়িত থকা যিটো মানে চাইস মিউজিয়াম বুলি কয়। তাতে গুৱাহাটীত যাই পাইছে। আহ, শিক্ষামূলক তাতে যাই পাইছো মই আহ কলেজৰ পৰাও যাই যাই পাইছো বা স্কুলৰ পৰাও যাই পাইছো তাতে যাই কিনে বহুত কেইটামান বস্তু দেখা পালো যে মানে বহুত ভাল আৰু নিজৰ যিখিনি নজনা আহ জানিব লগগীয়া যিখিনি মানে বস্তু এইখিনি বস্তু দেখা পাইছো তাতে যায়গেনে মানে আগৰ দিনত বহুত ডাঙৰ - ডাঙৰ এডুকেটেড আহ, মানে মানুহ আছিল না তেখেতৰ ওপৰতো অ, তাতে যাই কেনে জানিব শিকিবলৈ পাইছো। হয় তাতে আৰু বহুত মানে। চিনাৰি আছে বহুত ভাল - ভাল চিনাৰী আছে আৰু মিউজিয়াম বুলি শ কলিতো আৰু আপুনিও বুজি পাই চাগে গম পাই চাগে আহ
যদি আপুনি মানে মিউজিয়ামৰ বিষয়ৰ ওপৰত যদি ক'ব পাৰে আপুনি অলপ।
হয়, হয় আপুনি যিটো মিউজিয়ামৰ গুৱাহাটী ষ্টে মিউজিয়ামৰ কথা কৈছে সেইটো কেতিয়ালি হৈছিল সেইটো মই নাজানো বাৰু হলেও তাতে মানে মই যি খিনিখিছো প্ৰচ মতে মই দেখিছো তাতে বহুতো কিছুমান মূৰ্তি আছে মূৰ্তি মানে ধৰি লওক পুৰণা, পুৰণা ধৰি লওক পালা যুগৰ কিবা কিবি যুগৰ মানে প্ৰাক ঐতিহাসিক যুগৰ পৰা মানে যিবিলাক আমি উদ্ধাৰ কৰিছিলো মূৰ্তি কিছুমান যাতে ধুনীয়াকে সজাই থৈ দিয়া আছে মানে কোনটো মানে কোনটো যুগত কোনটো দাইনেষ্টিৰ টাইমত মানে হেৰি উদ্ধাৰ হৈছিলে মানে কোনে মানে হেৰি কৰিছিলে সেইবিলাক মানে ধুনীয়াকৈ সজাই থৈ দিয়া আছে তাৰপিছত মই এটা চাব পাৰিছিলো ন নটৰাজৰ মূৰ্তি নেকি নটৰাজৰ নহয় চাগে কিবা আছিলে সেইটো বিষ্ণুৰ মূৰ্তি নে কিবা এটা আছিলে সেইটো হয়, হয় তেনেকুৱা এটা চাব অ', অ', তাৰপিছত খুবেই ভাল লাগে তাৰ পিছত মই চাব পাৰিছিলো তাত তাতে এটা ধুনীয়াকে গাঁৱলীয়া পৰিৱেশ এটা সজাই থৈ দিয়া আছে মানে ধৰি লওক ল পৰিৱেশটো কেনেকুৱা হয় মানে ধৰি লওক খেৰী হৰ মাটিৰে লিপি থৈ দিয়া ঘৰ তেনেকে আপুনি দেখিছে নিশ্চয় সেইটো অ', অ', হয়, হয় খুব ভাল লাগে তাতে মানে ধৰি লওক আগত মানে আগৰ দিনত মানুহে আমাৰ অসমৰ মানুহ বিলাক কেনেকুৱা মানে জীৱন এটা শৈলী মানে আছিলে কেনেকে তেওঁলোকে থাকিছিলে তাৰপিছত তাতে ঢেঁকী আছে মানুহে ঢেঁকী কি ব্যৱহাৰ কৰিছিলে কিবা কিবি বহুত ধুনীয়া লাগিছিলে পিঠা চিঠা বনোৱা কেনেকুৱা বনাইছে ছিলে সেইবিলাক মানে ধুনীয়াকে তাতে মানে হে জৰিয়তে আৰু ধুনীয়াকে বুজাই থৈ দিয়া আছে মানে মূৰ্তি বা তেনেকুৱা ছবিৰ জৰিয়তে তাৰপিছত দেখিব পালো দ্বিতীয় বিশ্বযুদ্ধৰ টাইমত মানে ছেকেণ্ড ৱৰ্ল্ড ৱৰ টাইমত ব্যৱহাৰ হোৱা কিছুমান মানে ড্ৰেছেই হওক বা বন্দুকেই হওক তেওঁলোকে কেনে ধৰণৰ ড্ৰেছ ব্যৱহাৰ কৰিছিলে কেনেকুৱা ধৰণৰ মাস্ক মুখা যে কেনেকুৱা ধৰণৰ মুখা ব্যৱহাৰ কৰিছিলে বা কেনেকুৱা ধৰণৰ কাপোৰ চাপোৰ পিন্ধিছিলে তেনেকুৱা ধৰণৰ এটা দেখিবলৈ পাইছিলো মই তাৰপিছত তাৰ লগতে কিছুমান মুদ্ৰা কইন্ছ বিলাক যে কইনছু কেইটামান দেখিবলৈ পাইছো, মানে কোনটো যুগত কোনটো ৰজাই কেনেকুৱা ধৰণৰ মানে কইন্ছ ব্যৱহাৰ কৰিছিলে সেইটো দেখিবলৈ পাইছিলো অ', আপুনি গুৱাহাটীলৈ আহোতে কেতিয়াবা উমানন্দলৈ গৈছে ন
মই যাই পাইছো, তাতে যাই পাইছো একবাৰেই যাই পাইছো উম অ', সেইটো বছৰতে যাই পাইছো মই আহ দুহাজাৰ আহ তাতে যাই কিনে বহুত ভাল লাগিল তাতে মানে এ এ ভগৱানৰ যিটো কৃপা সেইটো ল'ব মই গৈছিলো তাতে অ', তাতে যায় কিনে বহুত হয় বহুত ডাঙৰ ডাঙৰ যিটো নেকি মানে বলিউড ৰ যিখিনি হা
ফেৰীৰে গৈছিলে চাগে নিশ্চয় অ', ফেৰীৰে গৈছিলে ছাগে, ফেৰী বত, অ হেল্ল',
আৰু হেল্ল, ' অ', অ', যিয়ে নহক আহ আমাৰ সময় সময় হৈ গ'ল
অ অ অ।
পাছত আমি টাইম পালে
হয় নিশ্চয়, ভাল লাগিল বাৰু হয় হয়।
আপোনাৰ পৰা মই বহুত কথা জানিলোঁ কেইটামান আপুনি যে কৈ দিলে বহুত ভাল লাগিল। যাতে মই পাছত আপোনাৰ লগত সেনেকুৱা মানে এ আলোচনা কৰি কিনে বহুত এ কথা জানিবলৈ আহ পাম বুলি আশা ৰাখিছোঁ।
হয় হয় নিশ্চয় ঠিক আছে বাৰু এতিয়া ৰাখিছোঁ।